অঁ।
হেল্ল!
অঁ কি কৰিছা?
অঁ, এয়া আছোঁ দিয়া।
অঁ, কি কৰি আছা? এ মইওঁ এনেই আছোঁ বাহিৰত্ তে অলপ ইনেই বতাহ লৈ আছোঁ বতাহে নাই আজি। আজি জানানে অলপো বহুত বেছি গৰম দিছে দেই, থাকিবই নোৱাৰো ইমান গৰমত।
আজি মানে এইকেইদিন বৰষুণ পৰি আছে যে আজি ব ৰ'দ দিছে বহুত গৰম পানী পৰিছে। গা-চা বিলাকো ভাল নাই। অঁ
উম সেইটোয়ে বহুত বেমাৰ হৈছে। এতিয়া মানে জ্বৰটো যে ভাইৰেল জ্বৰ হৈছে গম পাইছে গৰম পানীয়ে ইউজ কৰিবা, উম চবৰে গৰম মানে একদম
আমাৰ এই বৌজনী, আমাৰ এই বৌজনী পাঁচদিনমান হ'ল পৰি আছে। মানে জ্বৰটো জ্বৰ, জ্বৰ উঠে নহয় ঔষধ খালে আকৌ ভাল হয়। আকৌ হয়।
অ ভাল হৈ যায় আকৌ হয় ন। মানে কি জানা, উম উম সেইটোয়ে বহুত অ। উঠ এলেহুৱা মানে হোৱা নিচিনা মোৰ ঘূৰাই থাকে, অ মোৰ মানে কি জানা ভণ্টিৰো আজি মই ডিউটি গ'লো, ডিউটি গৈ পেলাই তোমাৰ আৰু অলপ পিছতে সেয়া মায় ফোন মাৰিছে মানে তাৰ ইমান গা বেয়া জ্বৰ আক আকৌ গৈ গাড়ী এখন ঠিক কৰি তাইক লৈ আহিছো, মানে কি হয় তোমাৰ যদি ঔষধ খাইছে ভাল পাইছে অলপমান পিছতে মানে গ গাটো মানে একদম ঘামি কৰি আহে জ্বৰটো বাহিৰ হৈ যায়, তাৰপিছত অলপিছতে তোমাৰ আকৌ জ্বৰতো নিজে নিজে উঠিছে গম পাইছে?
অ হয় দিয়া, আকৌ এই চৰ্দি চৰ্দিটো হয় যে। চৰ্দিটো বেয়া গৰম দিনত।
আচলতে কি জানা কা-কা মানে সিহঁতে ধৰি লওক কাম কৰি আহি গা ধুই থাকে ন, ঠাণ্ডা পানী টেপৰ পানী সোপা দি গা ধুৱে এতিয়া মানে সেই গৰমটো গা সোমাই গৈ এতিয়া জ্বৰ হৈছে গম পাইছ
অ গৰম বুলি সেইকাৰণে বেছি গা ধুই থাকিব নালাগে সেইটো বেয়া কথা। মই কিন্তু নুধু দেই। কিছুমানে এতিয়া গৰম বুলি আগবেলাও ধুৱে ৰাতিপুৱাও ধুৱে, আগবেলা আকৌ ধুৱে, অ দুপৰীয়াও ধুৱে, সন্ধিয়া আকৌ ধুৱে, মই নুধো কিন্তু দেই।
গম পাইছা নে, ধুই থাকিলেও বেমাৰ নহয় কিন্তু তোমাৰ মানে কিছুমান কমজুৰি থাকে নহয় তাতে, হয় নে নহয়? তোমাৰ তাতে আকৌ ৰুমত থাকিলে তুমি অকলশৰীয়া কেতিয়াবা মন নগ'লে ভাতেই নোখোৱা হয় নে নহয়? কিবা এটা আনি খোৱা। সেইবিলাকেই তোমাক অপকাৰ কৰি দিয়ে পিছত, উম সেইটো। বাহিৰা বস্তু বিলাক খাই থাকিলে তোমাৰ অকনমান জ্বৰ হ'লেও মানে দুৰ্বল হৈ যায় গম
দুৰ্বল হৈ যায় সেইটোয়ে আৰু মানুহবোৰ এনেও আজিকালি বেছি দুৰ্বল ন। হেৰি নাইকিয়া হৈছে, শক্তি নাইকিয়া হৈ গৈছে মানুহবোৰৰ।
মানুহৰ মানে তোমাৰ অ যদি তুমি মানে পঁচিশ বছৰ বয়সৰ হৈছা তোমাৰ চুলি-তুলি পকিব আৰম্ভ কৰিবই আজিকালি হয়নে?
চুলিবোৰ ইমান সোনকালে পকে, মানে গাভৰু ছোৱালী অ গাভৰু ছোৱালী ডেকা ল'ৰাবোৰৰ চুলি পকে।
ইমান পকিছে চুলিবিলাক নহয়। নহয় সাত বছৰ ল'ৰা ছোৱালীও চুলি পকে গম পাইছা? সৰু ল'ৰা ছোৱালীও হৈছে। কিবা ভিটামিন এটা কমে চাগৈ উম, পিছে কি জানা বাচি বাচি বুলিও নহয়, কিছুমান ল'ৰা ছোৱালী মই দেখিছো মোৰ খুুৰাৰ মানে ল'ৰা এটা আছে খোৱা-বোৱাটো বহুত ভাল গম পাইছা, সি মানে তুমি যি দিয়া তাক তাকে খাই, খোৱা বোৱা তাৰ একো আপত্তি নাই মানে গম পাইছানে? তেনেকুৱা ল'ৰা এটা চুলি পকিছে, উম সেই কাৰণে এতিয়া কিহৰ কাৰণে কিবা এটাটো খাদ্যৰ অভাৱতে চাগৈ মানুহৰ চুলিবিলাক পকি ন সেইটোৱে। মানে আমি যিবিলাক খাই আছো সেইটোত চাগৈ চুলিৰ সেই প্ৰটিনটো পোৱা নাই নেকি এনেকুৱা হ'ব পাৰে ন? অ সেইটোয়ে মানুহৰ যদি অ, আৰু তুমি চাবাচোন এতিয়া নখ বিলাক বেছি হোৱা হৈছে তোমাৰ। আগতে ইমান এটা হোৱা কিন্তু দেই এতিয়া বেছি হৈছে।
মোৰ হয় আৰু ইমান বিষায় ইমান বিষয় হয়। এই আগৰ মই আচৰিত এটা কথা মই আচৰিত পাওঁ। আমিতো এতিয়া পথাৰতো, নানামোঁ তেনেকৈ মাটি ৰুবলৈ ধান, কাটি। কাটিলৈ নাযাওঁ আগৰ মানুহ বোৰে যে অ আগৰ মানুহ বোৰেো পথাৰতো এ
কথাতটো কৰে উ উ আগৰ দিনৰ মানুহ বিলাক এই চাবাচোন খেতি কৰিছিল হয়নে। নিজৰ মাটিত নিজে খেতি কৰে নিজে সদায়ও বনে বেলেগ অ চব কৰে তথাপিও মানুহ বিলাকৰ ইমান বেমাৰ নাছিল আজিকালি। কিয় ইমান বেমাৰ হৈছে মই বুজিব নোৱাৰো। অ অ কি যে হয় নখৰ বেমাৰতো জানানে আকৌ। কোনোবাই কয় বোলে এনেই হয় জেতুকা, লগালে ভাল হৈ যায় ক'তা আমি দেখোন বস্তু। বিহুত দেখোন জেতুকা, দিওঁ তথাপিও হয় আমাৰ। কই যে বছৰকৰৰ বিহুত জেতুকা, কাটিব লাগে উম বহুত বিষাই ফুলি যায়গৈ তোমাৰ। অ উম সেইটোৱে -সেইটয়ে আৰু আমিতো নখ বিলাকো ইমান দীঘল কৰি নাৰাখ শো ন নখ, ৰখাতটোৱে বেয়া আমি নাৰাখ। শুৱে তথাপিওত আমাৰ হয় শস্য।
চাই লাগে ইমান ধুনীয়া- ধুনীয়া কিছুমানৰ নখবোৰ, চাবাচোন ভৰি নখবোৰ। ভাঙিও নাযায় অ, মোৰ মোৰ ফাটি- ফাটি যায়।
অ আমাৰ এই ভণ্টি এজনী আছে তোমাৰ ইমান ধুনীয়া গম পাইছানে একো নহয় তাই। মানে ইমান যত্ন লয় তাই ধুনীয়াকে আৰু আমি যত্ন ল'লেও আমাৰ ফাটিব।
নাই অ মানে কেলচিয়াম, অ এই প্ৰটিন, কেলচিয়াম কমিলে এইবোৰ হয়।
আজিকালি চাবাচোন হাাৰ বিলাক থুনুকা। হাাৰ বিলাক থুনকুৱা হোৱা নাই জানো অকমান পৰিলে তোমাৰ হাতখন গলেই সেইফালে দুটোকো তিন হৈ যায় সেয়াই সাধাৰণ পৰিলে অ কিয় জানো এই তোমাক অলপ দিনৰ আগতে
অঁ
এটা এনেকে চাইকেলখন, লৈ গৈছিল গৰু, এজনী আগত। পৰিলে সি পৰিও যোৱা নাই জানে গৰুজনী, গাত জাচ্ তাৰ হাত খনহে লাগিছে তাৰ হাত
অ অ অ আমাৰ এই আমাৰ এই বৌ, মাকজনী। মানে কলপাৰতে, পিছলি পৰিলে ককালটো, ভাগিলে বহুত দিন মানুহজনী। যে বিচনাতে আৰু কঁকালটো, ভাঙিলেতো বহিবও নোৱাৰে।
নোৱাৰে নহয় বহিবও।
বহিবও নোৱাৰে খালী পৰিয়েই থাকে বহুত কষ্ট পালে মানুহজনী আৰু আৰু বয়স। অ বয়সো হৈছে ন। অপাৰেচন, কৰিবওতো নোৱাৰি ন সেয়াত অপাৰচন কৰিবও নোৱাৰি বহুত কষ্ট পালে মানুহ। তুমি ভাবিছোৱাচোন কপালটোৱে আমাক কৰাই ৰাখে ন অ আৰু এই অলপতে আমাৰ বৌ হেতৰ এক্সিডেণ্ট হ'ল এই একদম মানে বাহুৰ হাৰ ভাগি চিগি গুড়ৰা ইজনীও সেয়া ভাগিছে সিজনীও ভাগিছে। মানে ভাগিছে আৰু উম
ভয়ে লাগে যেনে আমাৰ নহয় আমি মাজতে ককা, গৈছিলোঁ নহয় ফুৰিবলৈ আমাৰ মানে। ধৰি লও ঘৰ মানুহখিনিয় গাড়ী এখন ঠিক কৰিলে ওচৰে গাড়ী আছিলে গম পাইছা গাড়ীখন। ইমান ধুনীয়া কে ঠিক কৰা গ'ল নতুন গাড়ী বুলি ভাবি পেলাই লৈ গ'ল হয়। মালিকেও গৈছে। চকাকাবিলাক যে ইমান বেয়া কৰি থৈছে কোনে জানিব হয়নে নহয়। আৰু মানে যোনটো ড্ৰাইভাৰে চলাই সিও মানে কোৱা নাছিলে তোমাৰ মানে আমি ইমান লাষ্টত গৈ পেলাই বাচিছোঁ নহয় মানে তোমাৰ হোুৱাও ওলাই গৈছেগৈ গম পোৱা। ভাগ্য ভাল মানে পিছ চকা হেৰি ফুটি থাকিল বুলিহে আগ চকা ফুটা হয়টো ক'ৰবাত পৰিলগৈ হয় আমি এনেকুৱা হৈ গৈছে আমাৰ লগত গ'ম পাইছানে, বহুত সাৱধান মানে এইবিলাক। অ' কিবা এটা যদি হৈ গ'ল হয় খচকে চোৱা হাত ভৰি ভাঙি ত সেইদিনাখন কোন জীয়াই থাকিলে সেইটোৱে পাত্তা নাই হয়নে? গোটেই মানুহখিনি আয়ুস আছিল বুলিহে। সদায় নতুন গাড়ী লৈ যাব লাগে গ'ম পাইছা? উম। ভালকে চাই ল'ব লাগে উম। নহয়, অ' তেওঁলোকক সোধোতে তেওঁলোকে ভাল বুলি কৈছে। উম উ সেইটো সেইটোৱে দেই ইমান এটা উম, উম ইমান এটা অসুবিধা মানে সৃষ্টি কৰিছে নহয় তেওঁওলোকে। সেইদিনাখন কেনেবা কৈ যদি ইমান ল'ৰা ছোৱালী গৈছিল কিবা এটা যদি হে গ'ল হয় চোৱাচোন কোনে ৰিক্স ললে হয়। অ' গোটেই পৰিয়াল কেইটা গৈছে। মিনিমাম তোমাৰ ছ ছয় সাতটা মান পৰিয়াল গৈছে গ'ম পাইছানে? চোৱাচোন কি হ'ল হয়‌?, গোটেইখিনি আমাৰ ঘৰৰ মানুহ গোটেই আমি একেটাই পৰিয়ালৰ মানুহ চোৱা। ইছ ৰাম একদম মানে নিউজৰ মানে হেৰি হৈ
গাড়ী মটৰবোৰ ভালকৈ হেৰি কৰি লব লাগে। আৰু যে ড্ৰাইভাৰ জন ৰ লগত কথা বতৰা পাতি ড্ৰাইভাৰ ভাৰজনৰ লগত ভালকে ভালকে যাব লাগে ড্ৰাইভাৰৰ ওচৰত মানে ভাল মানুহ বহিব লাগে।
বহিব লাগে সেইটোৱে নহ'লে তোমাৰ মানে ড্ৰাইভাৰ কেইটাইও বহুত মানে অকণমান অভদ দ্ৰামি কৰা হৈছে আজিকালি, তোমাৰ তেওঁলোকে মানে একো যে নাভাবে।
দূৰাবাটত সিহ'তৰো অকন এলাহ লাগি যায়।
অ' দুটা লগ লাগে আচলতে বুইছা নে? দুজন চলোৱাকে লৈ যাব লাগে আচলতে। তুমি লাগিলে কেইটামান, অ' কোৱা কোৱা অ' কেইটামান পইচা খৰছ ৰহকে খৰচ কৰি লাগিলে আৰু এটা লৈ যোৱা। কিন্তু মানে পুৰা মানে শান্তিত যোৱাতোৱে ভাল। গ'ম পাইছা নে?
ত মানে বন্ধু নিচিনাকে। কথা বতৰা পাতি ভালকে যাব লাগে। অ' সিহঁতে যাতে মানে আমনি নাপায় ব'ৰ নালাগে। এলাহ নালাগে টোপনি নধৰে
ইমান দূৰলৈ গ'লে তোমাৰ আমনিতো পাবই দিয়াচোন হয়নে যিমানে যি নহওঁক। সেইটোৱে দিয়া, গাড়ী মটৰৰ
অ' আৰু ড্ৰাইভাৰৰ ওচৰত বহা মানুহ যদি টোপনি যায়।
উম, টোপনিয়ে ধৰিব অ' টোপনিয়ে ধৰিব। তোমাৰ মানে কি আৰু ন ড্ৰাইভাৰ জনো মানুহেই ন যিমানে যি নহওঁক আচলতে কি জানা পইচাৰ কাৰণে ন, তেওঁলোকে সদায় চলাই থাকে যে আচলতে তেওঁলোকে নিজকো ৰেষ্ট এটা দিব লাগে আচলতে হয়নে, চবকে লাগে চবকে লাগে। অ' গৈছে ঠিকতো নাই, আগদিনাখনো কৰে পিছদিনাখনো কৰে কেতিয়াবাতো ৰাতিটো টোপনি নোযোৱাকে পিছদিনাখন চলাই থাকে ন?
শুবও নাপায়।
শুবও নাপায়, এদিন আচলতে নিজক মানে ৰেষ্ট দিব লাগে ন, নিজে আৰাম টো বহুত দৰকাৰী গ'ম পাইছা। যদি আমি আৰামেই নকৰোঁ তেনেহ'লে আমি কাম কেনেকৈ কৰিম হয়? টকা পইচাও মানুহৰ জীৱনত বহুত দৰকাৰ, কিন্তু কাম লগতে আমি আৰামটো আমাক নিজক দিব দিব লাগিব।
আৰু নিজৰ শৰীৰটো দেহটো ভালে থাকিলেহে কাম কৰিব পাৰি হয় নে নাই? উম।
পাৰি আছো কাৰনে কৰি আছো কৰি আছো কাইলৈ নকৰিলে আমি চলিবও নোৱাৰিম ন। কিন্তু কাইলৈ কৰিবলৈ হ'লে আমি আমাৰ দেহতটো ভালে ৰাখিবই লাগিব। উম কিন্তু কিছুমান মানুহে সেইটো বুজি নাপাই গ'ম পাইছ নে নাই। টকা টকা কৰি পেলাই সদায় কাম কৰে। অহ। পিছত যাই পেলাই তেওঁলোকৰ প্ৰব্লেম। সিফালে অসুবিধাটো তেওঁলোকৰে। অ বহুত বিপদ আমাকতো পেলাব পেলাব লগতে নিজেও বিপদত পৰিব, হয় নে নহয় কোৱাচোন? সেই মাজতে তুমি দেখা নাছিলা বিহু যে প্ৰগ্ৰাম বিলাক যে মাৰিব গৈছিলা যে হয়।
কাৰনে ইমান অশোক হয় হয়নে? সেইটো হয় এতিয়া বিহুৰ প অ ইমান ৰাখিব নালাগে আৰু এটা কথা এদিনতে যদি তিনি চাৰিখন বিহু ৰাখে এখনত মাৰি আ আকৌ এখনলৈ ইমান দূৰ যাব লাগিব সেইখনত মাৰি আকৌ এখনলৈ ইমান দূৰ যাব লাগিব। হয়নে নহয়, অ মানে কি গাড়ীখনত উঠাৰ পিছতে অ সোনকালে বলক সোনকালে বলক সোনকালে পাবগৈ লাগিব। সেইবিলাক সেইবিলাকে অসুবিধা হয়নে নাই? আৰু এখন বিহু যদি ৰাখে উজনিত এখন বিহু ৰাখে যদি নামনিত সেইটো অসুবিধা হ'বই বিহুবোৰ বে বেপাৰ কৰি পেলালে যে।
অ সেইটোৱে বেপাৰ বুলি আচলতে ভাবি ল'ব নালাগে গম পাইছা। ফূৰ্তি হিচাপে অকমান লওকচোন ন, সেইটোয়ে সেই টোৱে, বাৰু দিয়া ন উম উম বাৰু দিয়া হ'ব। দিয়া অ হ'ব দিয়া।